অ।
অ কি খবৰ ভালে আছান নাই।
আছো।
বাকী। আছো আছো ইমান গৰম পৰিছে।
তাকেতো বহুত গৰম এইকেইদিন।
বাকী ঘৰত চবৰে ভালনে‌।
ভাল ভাল তোমাৰ।
আছে আছে চব ভালে আছে হেৰি কি বুলি কয় গুৱাহাটীলৈ ফুৰিব যাম বুলি ভাবিছিলো।
তাকে ফুৰিবতো জাগা বহুতে আছে। ন ইমান গৰম এইকেইদিন।
এই গৰমৰ কাৰণে মনে নাযায় কিন্তু মানে গৰমৰ বন্ধৰ সময়ত নগলে পিছত নিমিলেই যে।
সেইটো সেইটোও হয়।
এইটো এতিয়া ক'ত ক'ত যাওঁ বোলো অলপমান দিহা পৰামৰ্শকে লওঁ।
অ', অ', যাবতো আহিবতো তুমি বহুত জাগাই আছে। বাৰু আছো আছো মই ফ্ৰী একেইদিন।
অ', অ', তাকে কামাখ্যা চামাখ্যাতো যাম বুলি ভাবিছো কিন্তু যিমানহে গৰম।
তাকেতো গৰমত আৰু এতিয়া সেয়াও আ কি আছে নহয়।
অমুবাচীও আহি আছে চাগে ন অ', অ', কেতিয়ামানৰ পৰা বা হ'ব ব।
জুলাইত নেকি জুলাইত নহ'লে জুনত চাগে।
অ', আৰু বাকী ক'ত ক'ত ফুৰিব পাৰি
বাকী বাকী পাৰ্কতটো বহুত খুলিছে অ উজান বজাৰত খুলিছে স তেনেকে সেইখনতো বিৰাট তে ফেমছ এতিয়া আৰু গৈছো এদিনে গৈছো আৰু বাকী আৰু খুলিছে বহুত পাৰ সৰু সুৰা
অ সেইকেইখনতো গোটেই গভমেণ্ট হৈছে চাগ ল
অ গভৰমেণ্টে
আহ
এতিয়া মানে উজান বজাৰখন বহুত ফেমাচ আৰু
বহুত ফেমাচ আহ ৰিলো ভাইৰেল হৈ থাকে ইনষ্টাগ্ৰামত বহুত দেখা পাই থাকো আহ
কি উমানন্দ আছে উমানন্দততটো বাৰু ভাল লাগে জাহাজদি যায় সেকে
আৰু আমিন গাঁওতো এখন নতুন পাৰ্ট
অ অ তাতেও যায় মানুহ বহুত আজিকালি অ অ আজিকালি ৰলতে ফেমাচ হৈৈ যায়
আহ চব গম পায়ে থাকে নিজে নগলেও বাকী তুমি ক'ত ক'ত গৈছ পিছে
মই গুৱাহতিীৰ ঘুৰিব আহ এই উজান বজাৰ পাৰ্কখনত গ'লো আৰু উমানন্দত অ' গৈছো কামাখ্যাতো গৈছো। গৈছোয়েই চব বোৰত।
অ' অ' প্ৰায় গুৱাহাটীৰে মানুহ আৰু বাকী ফেন্সিতো যাব লাগিব। বজাৰ কৰিব
অ' ফেঞ্চিত টো বাকী যাব লাগিবই, তাতে চব চব বস্তুৱে পায়।
অ'
আৰু বাকী সেয়াও আছে অ '
অ' চিৰিয়াখানা, চিৰিয়াখানাত টো ভাল লাগে।
অ' অ' গৰমটোৰ কাৰণে মন নাযায় কিন্তু, এনে বন্ধত ফুৰিবতো মন যায়েই।
অ' ঘূৰি মেলি ভাল লাগে আৰু
অ' তাকে। আৰু বাকী আৰু আছে জাগা বহুত অ'
চিটি চেন্টাৰ
অ', চিটি চেণ্টাৰ, চিটি চেণ্টাৰতটো যায়ে মানুহে গৰমত। দিনত এচি তাতে আৰু মানুহ আৰু শ্বপিং কৰিবই যায়, খোৱাৰ?
অ', খোৱালোৱা মানে?
চিটিচেন, অ', খোৱা লোৱা অ', আজিকালিতো বহুত কেফে খুলিছে। একে ৰেষ্টুৰেণ্ট কেফে বহুত খুলিছে, উজান বজাৰ বহুত কেফে আছে।
উজান বজাৰৰ পাৰ্কখনৰ ওচৰত কিবা আছেনে? কি নাম পাৰ্কখনৰ?
পাৰ্কখনৰ নাম অ, কি আছিলে জানো?
অ', সতি সাধিনী নেকি? অ', অ', অ'।
হেই কেফে বহুত আছে তাতে। সন্মুখত গোটেই গাল কেফে তাতে কেফে আছে, ৰেষ্টুৰেণ্ট আছে। বা এফট এফ'ৰটেবলও হয়।
অ' অ'- যাব লাগিব। তুমিও ফ্ৰী থাকিবা তেতিয়া, একেলগে মিলাব লাগিব। আৰু বাকী, অ' আৰু মন্দিৰ ক'ত যাব পাৰি?
মন্দিৰ আৰু, অ' আৰুতো সেয়া আছে। এই নৱগ্ৰহ
অ' অ'
চ' ফেমাছে, তাতে চব
সেইটোতো বহুত উঠিব লাগে চিৰি তিৰি উম
আৰু বাকী
কামাখ্যাৰ ভিউ পইণ্ট কেইটাওঁ বৰ ধুনীয়া ধুনীয়া
অঁ অঁ ধুনীয়া বহুত ধুনীয়া আৰু ভাল লাগে ত তে যায় পাহাৰ চব দেখা পাই ওপৰৰ পৰা
উম সেনেকে যাব লাগিব মিলাই পিনে তোমাৰ কিবা প্লেন আছে নে নাই
মোৰ প্লেন এতিয়াতো প্লেন ভাবিছিলো এ একলেণ্ডতে যাব পাৰি বুলি এতিয়াত গৰমৰ কাৰণে অঁ আইকলেণ্ডত ভাল লাগিব নহলে ড্ৰিমলেণ্ডত এনেকৈ যাম বুলি ভাবিছো কেতিয়া যাও এতিয়া ঠিক কৰা নাই
অঁ আজিকালি পোনখনো হৈছে
অঁ পুনৰ তাতে ভাল লাগে
পুনত অলপ পইচাটো বেছি
অলপ বেছি আৱৰ হিচাপে
ত নাই
পানী নাই অঁ গৰম লাগিব
আমিন গাঁও পাৰ্কখনহে বহুত ভাল লাগে দেখি পিনে সেই সেনেকৈ মিলাব লাগিব কৰ'বাত বাহিৰতো যাবানে গুৱাহাটীৰ বাহিৰত
বাহিৰত আহ বাহিৰত ভাবিছিলো শ্বিলং যাম বুলি নহলে দাৰ্জিলিং
অঁ বাহ ভালে দেখোন
অঁ সেনেকৈ ভাবিছিলো এতিয়া মানে ডেট ঠিক কৰা নাই এনে ভাবিছো আৰু অঁ ফেমিলিৰ লগত
অঁ দাৰ্জিলিং চাৰ্জিলিং গৰম দিনত গৈ ভাল লাগে
অঁ বহুত মানুহ হয় কিন্তু
অঁ ভিৰ হয় আৰু গোটেই চামাৰ মানে সৰু ল'ৰা ছোৱালীৰো স্কুল বন্ধ দিয়ে ন চবে মানে ফুৰিবই আহে সেয়ে আৰু
অ', অ', অ'--ফুৰাই জেগা আৰু এতিয়া আৰু এতিয়া পাৰ্কো ইমান, কেফেও ইমান
পাৰ্কো বহুত হৈছে অ' কেফেও বহুত, মানে খালি ৰাতিলৈকে ঘূৰি থকাটোহে কথা।
অ' ৰাতি যে অলপো ছেফ নহয় ছোৱালীবোৰৰ।
অ' সেইটোতো আছে, আজিকালি চব আনছেফ ছেফ
অ', বাকী এনে ল'ৰাবোৰক কাৰণে ভাল আৰু। ঘূৰি থাকিবলে।
চবে ভাল। মানে চবতে চব কৰিব পাৰে আৰু।
অহ।
প্ৰব্লেম, বাকী তোমাৰ কলেজ চলি আছে?
কলেজ অহ, এতিয়া বন্ধ পৰীক্ষা শেষ হোৱাই। এতিয়া বন্ধ দিছে আৰু এতিয়া ফ্ৰিয়ে আৰু ঘৰতে।
অহ, অহ ফুৰিব গৈছা নে নাই এইকেইদিন?
ফুৰিব মানে কাজিনৰ ঘৰত গ'লো বাকী ফুৰি ব আ এনে, এনে বজাৰ কৰিব বা কেফেত গৈছো।
অ', আৰু ঘৰৰ লগত?
ঘৰৰ মানুহৰ লগত এনেক কে খাব গৈছো হোটেলত বা এনেকে কেতিয়াবা পাৰ্কত
অ, অ। বা বাৰ লগতো গৈছা নে নাই?
অ, বাৰ লগত যাওঁৱে এনেকে খাব যাওঁ বা এনেক কে মুভি চাব বা বেছিভাগ খোৱাই মুভি, অ', তোমাৰ অৱচেছনখন
অ, ভাল হৈছে ন?
অ, ভাল- ভাল। ভালেই হৈছে এইখন, হৰৰ মানে চাই কল'জিকেল টাইপ ভাল লাগিছে।
সেনেকে মিলাই পিনাই গৈ গোটেই ঘূৰিব লাগিব তোমাৰ লগতে।
অ, তুমি কেতিয়া আহিবা?
মই ভাবিছো, অ', ধৰা জুলাইৰ অ জুলাইৰ ফাৰ্ষ্ট উইক নহলে বা জুনৰ লাষ্টৰ মানলৈকে সেনেকে আঠাইছ ঊন ত্ৰিছ তিৰিখ, ত্ৰিছ তাৰিখ মানত যাম চাগে।
অ', অ'।
পিনে আৰু অ', এসপ্তাহ পোন্ধৰ দিন মান। থাকি ফুৰি মেলি আহি
তুমি এই কেইদিন বিজি নে, ফ্ৰী?
এইকেইদিন ফ্ৰীয়ে আছো, এইকেইদিন কাম চামটো শেষ হ'ল কিন্তু মানে ঘৰৰে অলপ কাম আছে। তাৰ পাছত ফুৰিব ওলাম আৰু। গৰম কেনেকুৱা পৰিছে তাত?
গৰমতটো বিৰাটে গৰম। কালি যোৱাকালি বৰষুণ দিলে অলপ, ভাল লাগিলে অলপ বৰষুণ দিয়াই।
অ', ইয়াতে যে, বৰষুণো নাই।
হয়, নেকি?
মানে ইমানে শুকান হৈ গৈছে চব বৰষুণ নাই। অ', বৰষুণটো দিলে অন্তত অলপ ঠাণ্ডা পৰি থাক
অ', অ', আজি তথাপি গৰমেই কালি বৰষু ষূণ দিয়াৰ পিছতো।
গৰমে মানে ফেন, এ চি অনবৰতে লাগেই।
অ', লাগে লাগে।
বহুত গৰম পৰিছে।
তুমি এনে মেইন মেইন, আছোঁ আছোঁ তোমাৰ এনে মেইন প্লেন ক'ত ফুৰিব যোৱা?
অ', ফুৰিব কামাখ্যাতে ভাবিছোঁ আৰু তাৰপাছত পাৰ্ক কেইখন যে তুমি গ'লা তাতেও যাম। এনেকে চব খিনি ঘূৰিম আৰু। সেনেকে। গ'লে মানে চবতো ইফাল সিফালকে যোৱা হ'বই।
অ', অ'।
বাকী আছা ন' চব ঠিক?
আছে আছে তোমাৰ ঘৰত?
চবেই ঠিকে আছে ভালে আছে।
অ', অ'।
মই এনেকে তোমাক গ'লে মই ফোন কৰিম দিয়া।
অ' ঠিক আছে। কৰিবা অ' অ'
সে আহ দিয়া, তেতিয়াহলে থাকা ভালকে।
আছো, তুমি এতিয়া কি ডিনাৰ কৰিবা?
এতিয়া দিনাৰ কৰিম অলপ দেৰিকে। কৰি মেলি শুই থাকিম আৰু
অ' ঠিকে আছে দিয়া।
উম! দিয়া ঠিকে আছে। অ' এতিয়া
অ' অ' দিয়া বাই।
অ' বাই।
বাই, বাই।